শুনিছা?
শুনিছোঁ শুনিছোঁ এ ফোনটো ওথনী কাট খায় গ'ল পতকে কেলে জানোঁ।
অহ, এই নেটৱৰ্ক প্ৰব্লেম নেটৱৰ্ক প্ৰব্লেম।
ওহ মাইগত বহুত গৰম দিছে অহ, ল'ৰা। কি কৰি আছা?
অহ, তাকে মই তোমাৰ এই টিউচনলে গৈছিলোঁ মানে। এই সৰু ল'ৰা এটাক পঢ়োৱাই আছিলোঁ।
কিহৰ টিউচন কৰি আছ?
এই সৰু ল'ৰা এটাক পঢ়োৱাই আছিলোঁ মই, ক্লাছ ছিক্সত পঢ়ি থকা। তাৰপিছতে তাৰ মানে, তাৰ মানে তোমাৰ হোমৱৰ্ক অলপো আছিলে নোৱাৰা সেইখিনি চাই থৈ আহিলো গে তোমাৰ। তোমাৰ কোৱা? তোমাৰ কোৱা? ওচৰতে-ওচৰতে কাষতে। তুমি কি কৰি আছা?
মই ঠিক আছে, এ বজাৰলৈ গৈছিলোঁ বজাৰ পৰা আহি পেলাই এনেই আছোঁ আৰু ভিতৰতে। মানে ইমান গৰম-চৰম বাহিৰলৈ ওলাই যাব মন যোৱা নাই।
অহ, ঘৰুৱা বজাৰ-চজাৰ তুমিয়ে কৰা ন'।
মই বুলি নহয়, দেউতাৰ সময়ত থাকিলে দেউতাই যায় আকৌ মই থাকিল থাকিলে মই বজাৰলে তোমাৰ যিটো মঙ্গলবাৰ আছিলে
অ', অ', নাই মইয়ো কওঁ বাৰু দেই, মইয়ো কওঁ কেতিয়াবা হেৰি হ'লে। এতিয়া নহ'লে মইয়ো কওঁ বাকী বাকী হেৰি অহ, বজাৰৰ মূল্য পাতি কেনেকুৱা পাইছা বাঢ়িছে নে কমিছে কেনেকুৱা?
নাই, নাই বজাৰ তেনেকুৱাতো পাৰ্থক্য দেৰেখা নাই মই ইমান দাম চাম সুধিবলৈ নাই। যিমানতটো হয়, সিমানটো দিওঁ হ
নহয়, নহয় ৰ'বা আকৌ মাজতে মূল্য ভৃদ্ধি হৈছিলে না বহুত।
মূল্যবৃদ্ধি এতিয়া বেলেগক গম, নাপাওঁ এই ডমহে বহুত বাঢ়ি আছে মানে কি হ'ল, আগতে যিটো প্লেট আমি এশ নব্বৈ টকাৰ আনো মই, সিদিনাখন দুশ তোমাৰ হেৰি টকা।
চল্লিশ টকা অ, অ, অ, আমাৰ ইয়াত তোমাৰ দুশ বিছকে চলি আছে দেই। অ, ডাঙৰ মানে আমাৰ ইয়াত, সেই নৰ্মেলটোৱে আৰু।
এই, কিছুমান বৰ পাৰৰ কনিটো নিচিনা থাকে।
অ, কিছুমান সৰু অ, কিন্তু আমাৰ ইয়াত এইটো নৰ্মেলটোৱে নেকি এ সৰু-ডাঙৰ নাই বাৰু চাইজ
ডিম এ, বাহু বুলি ডিমটো ভাল একদম চবতে বেষ্ট।
অ, বাহুবলী ভাল ন এইটো সেই অসমৰে নে কোম্পানীটো।
নহয়, নহয় এইটো তোমাৰ গুজৰাট ঝাৰখণ্ডৰ সিফালে হ'ব। মানে বাহুবৰী, তাৰ ডিমৰ চাইজটো মানে মজা একদম। সিহঁতে সৰু ডিমখিনি সিহঁতে বিকিয়ে নকৰে হপাই
অ, অ, আমাৰ ইয়াতো মানে তোমাৰ, আমাৰ ইয়াতো আছিলে নহয় লোকেল।
অ,
তোমাৰ এটা আমাৰ ঘৰৰ কাষতে তাতে মানে কি হ'ল তোমাৰ আহ ইমানে আমাৰ ইয়াত ডিমৰ মানে ইউজ হয়, নহয় তোমাৰ সিহঁত মানে এ এই আমাৰ সৰু এলেকাটোতে তোমাৰ মানে কোলাব নোৱাৰে।
অ, ইমানে মানে দিম লাগে মানুহক
অ, ইমানেই দিম লাগে সিহঁতৰ সিহঁতৰ, তোমাক খুব বেছি যে তিনিমাহ। একদম ৰেগুলাৰলি আৰু মুৰ্গী যিমান খোৱালেও, তোমাৰ লেয়াৰ ফাৰ্মত এটা দিব ন, মুৰ্গী পুহিছে সিহঁতি লয়াৰ মুৰ্গী এটা দিব দিনটোত, এতিয়া সিহঁতি কিমানজনী ধৰা তিনিশজনী মুৰ্গী পুহিছে, দিনটোত তিনিশ ই দিব তাতকৈ হাই তাতকে হাইচ ক'ত, আহিব ন সেইখিনি আছে। অ, ক- তাকেইেতো অ, কৈছো মতা কেইটো নাপায়।
তাত তিনিশ- তিনিশ মুৰ্গী থাকিব তাৰে তোমাৰ সিহঁতে যদি আগতে যদি ভালকে যদি চাই চিতি আনিছে তাহ দুশ দহটা, বিছটা মুূৰ্গা কণী পাৰিব। আকৌ গোটেই সেই দুশ বিশটাই যে, এদিন যে কণী দিব তাক কি গেৰাণ্টি আছে, গতিকে এশ নব্বৈটা এশ পঞ্চান্ব্বৈ বা দুশটা কণী পাৰে আৰু।
অ, তোমাৰনো তাত প্লেট হিচাপত চাবলৈ হ'লে কেই প্লেট নো ওলাব ভালকে
অ, তোমাৰ ত্ৰিশ, ত্ৰিশ এক প্লেটো ত্ৰিশ টাকাই থাকে, তোমাৰ।
অ, তাকেতো তোমাৰ হোনো কেব লাগে হেৰি প্লেট আৰু ইমান ডাঙৰ নহয়, নহয়, আমাৰ অকল ইয়াত। অকল এটা চাইদতহে অকমানকে খুলিছিলে মানে আৰম্ভণিটো তাৰ পৰা তোমাৰ সেই এই তিনিমাহ হোৱাৰ পিছত তিনি চাৰি মাহ হোৱাৰ পিছত সেই মুৰ্গীবোৰ হেৰি হ'ল, যে উম, নপোৱা হ'ল আচল তে, সলনি কৰি থাকিব লাগে, যে তাৰ পিছতে তোমাৰ এতিয়া। নতুনকে ভৰোৱাই নাই, এতিয়া তোমাৰ চ'ব যোৰহাট তুমি সেই কোৱা, বাহুবলী ডিম আহে। এইবিলাক বাহিৰৰ পৰা তেনেকেহে চলি আছে। এতিয়া আকৌ সিনানি কি হ'ল বহুত সিনািনি বহুত বেয়া কোৱালিটি ডিম পাইছোঁ, মই গম পাইছা নে নাই ক'ৰ পৰা আনিছে।
এতিয়া কি হয় মানে শুনা এই এতিয়া যিটো ছিজন চলি আছে, এই চিজনটোত মানে চৰাইবোৰে কণী নেপায় নে কিবা এটা হয়, মুঠতে কিবাটো হয়, সেইটো কাৰণে ডিমৰ দামটো বাঢ়ি যায, আৰু কি, যাৰ তাত সৰহকে ষ্টক থাকে, ন আগৰ ডিমবোৰ যিবোৰ মানে হেৰি নহয়, বিক্ৰী নকৰে যে কিছুমানেটো কওঁ বুলি কয় মানে সা সাঁচি থৈ দিয়ে। দাম বঢ়ালে, দাম বঢ়ালৈ বেয়াই হৈ যায় প্ৰায়খিনি। প্ৰপাৰ তৰিকাত যদি নথয় ন তোমাৰ ভালকে ফ্রিজিং চিজিং কৰি পেলাই যদি নথয়। তেতিয়া দিনটো মানে ৰখাব নোঁৱাৰে, বহুত বেয়া হৈ গুছি যায়।
অ' তাকে আৰু এতিয়াতো ঠাণ্ডাত হেৰি ন অ' চৰি গৰম দিন ন তাতে
এই এইবোৰ মাছ, মাংস, ডিমতকে তুমি মাছ, মাংস, ডিমতকে পঁইতা ভাত লোৱা পানী ৰাতি পানী দি ভাত থৈ দিয়া, আল ৰাতিপুৱা আ তোমাৰ অসমীয়া আলু পিটিকা লোৱা, খৰিচা লোৱা এ একদম বেষ্ট তোমালোকেতো খোৱানে নাই?
এই খাওঁ, খাওঁ, তোমাৰ এ আমাৰ আজি ৰাতিপুৱা মাহঁতৰ পথাৰলৈ যাওঁতে খাই গৈছে, বায়ে দি থৈছিলে মানে। বেছিকে আনিছিলে পানী দিয়া ভাত আৰু পানী দিয়া ভাত বহুত খাব পাৰি ন তোমাৰ। তাৰপিছতে বায়ে কালি ৰাতি অলপ সৰহকৈ বনাই ৰাতি ঠাণ্ডা হোৱাৰ পিছত দি থৈদিলে পানী। মাহঁতে আজি পথাৰলৈ যাওঁতে খাই গৈছে, তোমাৰ খাৱলি বনাই থোৱা আছিলে। তাৰপিছতে, খৰিচা খৰিচা বনোৱা আছে। আজি আকৌ খৰিছা কাটিছে, তোমাৰ এই এই পাহাৰীয়া কিবা ভাল বাঁহ এটা আছে যে তাৰ গাছ দি পঠিয়াইছিলে মানে আমাৰ অ' অ'।
আমাৰ সেই এই বাগান এখনৰ কাৰণে মানে কিবা কাম এটা কাম এটাত গৈছিলোঁ। আমাৰ ইয়াতে মানে কি হয় তোমাৰ আ চাহ আহ চ'ব জে পাহাৰীয়া অঞ্চল চবৰেতো চাহ নেথাকে ন। কিছুমানৰ মানে নেমু লগাইছে, তাৰপা আকৌ কলপুলি লগাইছে, এনেকে বাগান এখন আছে মানে তাৰ পিছত সেই পাহাৰ খনে দুমাহচ চ'ব জেগাতো চাফা কৰি পেলাব ন নোৱাৰে অলপ অলপ বাঁহ থাকে মানে এদিনা মই তোমাৰ আজি পৰা এ দেৰ মাহ মানৰ আগত মানে সেই তালৈ যাওঁ তেনে তোমাৰ বাঁহৰ গাজ লৈ আহিছিলোঁ। তাৰপা বা ধুনীয়াকে কাটি মেলি। পেলাই মানে শুকুৱাই পেলাই থৈ দিছিলোঁ। তাৰপা, এতিয়া জেনেৰেলি তোমাৰ এই হেৰিয়া লগত ন। এইটো কি বুলি কয় পানী দিয়া ভাতৰ লগত তোমাৰ এই কেঁচা খৰিচাটো হ'ব লাগে, একদম নিমখ জলকীয়া হালধি মানে ধুনীয়াকে দি পেলাই, সেইটো খাব লাগে আৰু খাৱলিত টো যদি যদি জলা খাউলি যদি হয় বেছ কথা আৰু আমাৰ পুখুৰীতে তোমাৰ মায়ে বহু যে বেলেগ মাছ নাহে চেঙেলি মাছে হে আহে গৰৈ মাছহে আহে মানে।
অ' অ' পিটিকা কৰিব লাগে তোমাৰ পিটিকা কৰিব লাগে, এ হেৰিটো মাছ টো পানী
অ' এই ব বনৰীয়া মাছটো পি বনৰীয়া মাছ পিটিকা বনায়ে বনৰীয়া মাছ।
বনৰীয়া মাছ অ' অ'।
একদম তোমাৰ কাৱৈ, কাৱৈ তো ইমান ভাল লাগে তোমাৰ বাকী সেইখিনি যিখিনি মাছ আছে ন তোমাৰ চেঙেলী হওঁক, গৰৈ হওঁক
কাৱৈতটো মাছ হেৰি কাঁইটটো বেছি থাকে আৰু অলপ তোমাৰ।
এ কা মই কিবা কাৱৈ মাছটো মানে খাই পেলাই ভাল নাপাওঁ। এনেও আগতে কিন্তু খুব খাইছিলোঁ। আজিকালি আকৌ কাৱৈ মছটো নাইকিয়া হ'ল নহয়, গ'ম পাছানে নাই?
কাৱৈ মাছ নাই, অ'আজিকালি অ'
মই গুৱ-গুৱাহাটীত এবাৰ কিনি খাইছিলোঁ।
কাৱৈ মাছ, দামো বহুত নহয় চাগে?
এ বহুত মই দামৰ কথা গ'ম নাপাওঁ। কিন্তু গ'ম পাওঁ আৰু যে বহুত দাম বুলি নৰ্মেলি মানে মাছতটো নাপায়, যদিহে পায় মানে মানুহে একদম পাচ মিনিতত খতম কৰি দিয়ে, তুমি ইয়াৰ পৰা যদি কাৱৈ মাছ গৰৈ মাছ যদি একদম আৰু শ'ল মাছ যদি নিয়া ন তুমি জাচ তাত গ'লে মাছ খবজাখনত জাষ্ট এনেই বহি পেলাই সৰু সুৰাকে এডভাৰটাইজমেন্ট এটা দি দিয়া, তুমি কৈছোঁ এ মানে এঘণ্টাত তোমাৰ সত্য। কম হৈ যাব মানে।
তাকেতো সেই আমাৰ তোমাৰ এই এটা সময়ত হেৰি দে এই বাৰিষা উজান উঠে যে এই এতিয়াতোতো ইমান নায়ে তেতিয়া তোমাৰ দেউতাই জোৰ কাটি যোৰ কাতিবলে যায়। আমাৰ দেউতাৰ লগৰ মানুহখিনি, বা খুৰাহঁত বৰ্তাহঁতৰ লগ যোৰ কাতিব যায় এনেকে। তাৰপিছতে তোমাৰ তেতিয়া মাছ আহেই বহুত দেউতাই মানে আনি জীয়াই থৈ দিয়ে মাছ। আমি অ', খাও তাৰ পিছতে সেই শ'ল মাছ তেতিয়া খুব খালো বাৰু দেই। তোৰা মাছ যে, তোৰা মাছ দেখিছা নাই?
নোহোৱা হৈ যেন নেদেখুৱে দেখুনো ঔ,
অ', শ'ল মাছ নাই তোমা আজিকালি খুব কম তুৰা মাছ যে দেখিছা নাই তুৰা মাছ?
তোৰা মাছ তোৰা মাছতো খাইছিলো এখময়ত আমাৰ নামঘৰৰ ফ্ৰণ্টত মানে অকমানিকে ডুবি এটা আছে তাৰ লগতে যে পুল এটা সংলগ্ন আছো হৈ আছে। আগতে মোৰ মনত আছে বৰসবাহত যেতিয়া যাওঁ নহয়। তেতিয়া মানে তোমাৰ এই পুলতোত আমি গোটেই কেইাই মানে ৰৈ থাকো তোমাৰ তৱা মাছ ওলাই থাকে শিল গুতি মাৰি থাকো। আজিকালি সেইটো সেই পুলত তোমাৰ সচ নলে দৰিকণা মাছটাও নাই।
নাই-নাই অ' সেইটোতো হৈছে আৰু কি কবা আৰু।
বিলু-বিলুপ্তি প্ৰায় এটা প্ৰানী মানে মাছ হৈ গ'ল তোৰা মাছটো ন?
নাচ হৈ গ'ল। অ ', বি তোৰা মাছ তোমাৰ কেঁকোৰা দেখিছা জানো কেঁকোৰাও নাই আজিকালি।
কেকোৰা অ, কে আৰু নদী-নদী। নদীলৈ গ'লে পাওঁ বাৰু এতিয়া কেঁকোৰা দেখা নাই অ'হয়।
কেঁকোৰা নাই তোমাৰ এতিয়া মই কিন্তু কুচিয়া খাইছিলো কেইদিনমানৰ আগত। এই আহ তোমাৰ আমাৰ অ', কুচিয়া খাইছিলো তোমাৰ কেইদিনমানৰ আগত আমাৰ সেই ধৰিছিলে মানে সেইটো চাইডে।
অ', আমাৰ আকৌ সেই পুখুৰী খুন্দাইছিলে।
অ',
আমাৰ পুুৰী পুৰা ভেৰ হৈ থাক মানে আমাৰ পানীটো শুকাই গুচি যায়ুৰা ভেবে হৈ যায় সেইা মানে চলাইছিলো এই এ এইবাৰ যোৱাবাৰ। তাৰপিছত তেতিয়া মানে তোমাৰ কুচিয়াল আছে ভাল ডাঙৰ কুচিয়াল আছে তোমাৰ হালধীয়া হৈ গৈছে মানে আৰু।
অ'তাকে অ, সেই তেলীয়া মানে অকমান হয় নে পুৰা বুঢ়া।
হালধীয়া হৈ যায় না অলপ চলপ।
অ', অ', অ, তাকে মোৰ কিন্ত খুব ভয়। এ
এই নেটৱৰ্কতটো ভাল হয় নাই দেখোন তোমাৰ? শুনিছে অকমান কিবা নেটটো ধান থুম-থুম থাম মাৰি আছে। অ, ভাল নেটৱৰ্ক দেখা যোৱা না। নাই শুনা।